হেলো'
কি কৰিছা?
এ আছো।
ভাত খালা?
ভাল নাই খোৱা। খাম আৰু
তাকে বনাইছে ভাত?
বনাইছে বনাইছে আজি কচুৱে, মাছৰ মূৰে
অ বাপৰে, এই জিভা পানী পেলাই দিলা একেবাৰে
কঁঠাগুটি কেইামান হোৱাহেতেন ভালে আছে ছিলে কিন্তু এতিয়া কঁঠালগুটি নোহোৱা কাৰণেহে
দিওঁ নেকি দলিয়ে দুটামান
অ দিয়াাহত ভাল আছে
তাকে কঠাল গুতিি আৰু এটা বছৰ লগত ৰঙা ৰঙা লগত বৰ ভাল লাগে মই খাম বুলি ভাবিহে আছো
ৰঙলা গেছ কৰাই নেকি বাৰু
নকয় নকয় একদম নকয়
অ
ঙালা কৰে ৰঙালা আগে নকৰে
অ বাকী ভাল নহয়
হা
বাকী ভাল নহয়
অ অ ভাল ভাল ভাল ভাল দিয়া কবে ভাল বাৰু
অ
তোমালোকৰ মাহঁত ভাল
ততৰ ভাল ভাল
উ
আজিকালি আজিকালি চবটোতো অনলাইনতে পায়
আহ
মানুহবোৰে কলৈকো যাব লগা নহয়েই আপুনি এইটো কেনেকুৱা বুলি ভাবেছে বাৰু
কেনেকুৱা মানে সুবিধা হৈছে কিছু কিন্তু এই আমাৰ যিবিলাক থলুৱা দোকানী এইবিলাক অকমান ব্য্ৱসায়ত অকমান হেৰি হৈছে বাৰু
অঁ
যিবিলাক আমাৰ নিজৰ মানে ওচৰে পাজৰ দোকানবিলাক
হয়
এতিয়া সেইবিলাকে অকমান মাৰ খাইছে আৰু
এ সেইটোতো খাবয়ই ন ক ইমান এটা ঘৰত মানে পূজাৰ লগে লগে ঘৰত গৈ বস্তুতটো পাই যায়গি
আৰু দামটো কেতিয়াবা অলপ ক অফাৰ চাই চাই কম দিয়ে অফাৰ দি দি গতিকে মানুহেও ক'ত দুপইচা কম পায় সেইটো হেৰিতে থাকে দিয়াচোন এতিয়া কাক দখিবা তুমি কোৱাচোন বাৰু
অ তেনেকুৱা নাইে বাৰু থাকিবলে নো ক'ত কেনেকে দুখিব অঁ
সেই আৰু উপায় নাই। উপায় নাই।
কিন্তু। টো বাকিৰ ওচৰৰ দোকান বিলাকে মাৰ খাইছে কথাটো সেইটোৱে আৰু।
খাইছে খাইছে অহ বেয়াও লাগে বাৰু কেতিয়াবা।
বেয়া লাগে বেয়া লাগে।
আকৌ অনলাইনত বস্তু আনিব দিয়া বুলে সেইটো কয় নালাগে নিজৰ ওচৰে পাজৰে দোকান কেইখনেই পাওক দিয়া এনেকে বুলি কয়। ভালে ভাবে ভালে ভাবে।
কিন্তু আমাক জানো তেনেকে ভাবে সেইটোও এটা কথা নহয়।
অহ আমাক নেভাবে বাৰু।
কাৰণ আমাক আমাক জানো কমাই দিয়ে। মইতো বেয়া ভাবি পেলাই ক'ব। এনেকেনো কথাটো আৰু।
হম।
আপোনালোকে চাউল কি খায়‌‌।
চাউলটোত হেৰিটো তিতাবৰ।
তিতাবৰ।
অহ।
অহ।
আৰু কেতিয়াবা হেৰিটোও আনে এইটো আৰহামটো আনে মানে বেছিভাগ আৰহামটোয়ে হয় তাৰমানে আহাম উখোৱা এটা থাকে নহয়।
এইটো মিহি চাউলটো নেকি।
একেবাৰে মিহিও নহয় একে মোটাও নহয় আৰহাম।
অহ।
এইটো মানে কিবা বইল হয় নেকি কিবা উওখোৱা মানে আৰু সেইটো তাৰ পিছত এ মানে উওখোৱা চব খাব লাগে আচলতে। চুগাৰটো আছে। সেইটো কাৰণে সেইটোয়ে আনোই মই আকৌ উখোৱা চাউলটো খাই ভাল নাপাওঁ আৰু দুটা মানুহৰ নো কি দুটা দুবাৰ দুবাৰ বনাই। থাকিবা তথাপিতো কেতিয়াবা।
ভাল নাপাও দেই উখোৱা চাউল খাই এইটো সঁচা কথা আৰু।
কেতিয়াবা এলাহ লাগি একেটাকে খাও যে দুইটাই থাকে মানে চাউল সেইটো কাৰণে তিতাবৰটোও থাকে আৰু আৰহামটোও থাকে।
অহ। আমাৰ এতিয়া চাউল কিনিবলে লাগে কিন্তু আজিকালি অনলাইনত নাপায় মানে পায় যোনবোৰ পায় মানে আমি নাখাও এইটো।
অহ কি খোৱা তোমালোকে।
ইয়াত এটা আছে ৰাজা বুলি।
উম।
সেইটোও ভাল। আৰু এটা আছে হেৰি ৰিপুৰাজ ভাল আৰু এটা। তাৰপিছত হেৰি কি আছিলে কি মাটি আছিলে মেলা মাটি। মেলা মাটিটো ভাল। আমি বেছিকে মেলা মাটি। টি খাওঁ
কেটকীয়া?
সেইটটো কিমানকে হ'ব ষাঠি মানকে পৰে।
উম।
তেনেকুৱা।
ওহো উম।
কিন্তু এই আৰু এটা আৰু এটা আছে মই এবাৰ আইজুং চাউল আনিছিলো দেই।
আইজুংটো আজিকালি পাই জানো?
পাই পাই এ পাইছিলো ম আইজুং আগতে আমি আইজুং খাওঁ, হা অ' আইজোংটো পালো একদম ফটফটিয়া ব কা
যুং মানে আমাৰ ঘৰত আগতে আইজং খেতিৰ চাউল আছে
অ', আমাৰো ঘৰত আইজুং কৰে।
তাৰপিছত বেলেগ চাউল মুখত নালাগে।
নালাগে নালাগে কিন্তু মানে কি হ'ল আইজোংটো আনিলো সেই এইটো নতুন চাউল আছিলে চাগে অকন ফেন পিনিয়ীয়া হ'ল মানে খাবলৈ ভাল নাপাওঁ।
তাৰপৰা বজাৰত নাপাই, বৰপেটি আই যং বুলি পেলাই কলে এটা দিয়ে সেইটো মিহিয়া আছিলে, কিন্তু আজিকালি একেবাৰে নাইকিয়া হ'ল দেখাই নোপোৱা হালো সেইটো চাউল।
অ।
এ মই মানে যিটি চাউল খাব নোৱাৰো মেইন কথা সেইটো।
অ', অ', অ' তাৰপিছত ইয়াত এটা মৰমি বুলি আছে দেই। এইটো মানে ধৰক বাচমতিৰ নিচিনা অকণমান দীঘল দীঘল চাউলটো। এটা এটা দানা হয় আৰু, সেইটো আমাৰ খুৰীহঁতে খাই মানে
উ।
কিন্তু বিশ্বাস কৰক চাউলটো এনে ভাল আমি প্ৰথমতে যেতিয়া ঘৰৰ চাউল আগতে খাই থাকো এইবোৰ চাউল নেদেখো, আমি মানে ভাল নাপাওঁ মানে চাউলতটো।
উম।
এ-এম প্ৰথমতে ভাল লাগিছিলে এইটো বৰ ধুনীয়া চাউল দে কিমান ধুনীয়াকে খাই চাগে। তাৰপিছত যেতি এতিয়া মানে আমি সেহেত তৰ ঘৰত খালো সেইটো চাউলে আমি ভাতকেইটা খাব নোৱাৰো মানে। অকমানতে আভুক কৰি তোলে। আপুনি মানে ভাতকেইটা দেখি এনেকুৱা লাগে, উম এক কেইটা ছেকেইটা ভাত মোৰ কি হ'ব কিন্তু মানে ভাতকেইটা খাব নোৱাৰে।
জহা - জহা গোন্ধটো নেকি?
নহয় - নহয় এইটো। তেনেকুৱা নহয়। আহ, আমাক খুৰীয়ে কয় মানে তহত এনে ভাত খাও এতিয়া আমাৰ ঘৰত কিয় নাখাও সিহতৰ চাউলতো আমি খাবই নোৱাৰো মানে আমাৰ ভাইটিও খাব নোৱাৰে মই ও খাব নোৱাৰো।
উম।
সিহতে মৰমি চাউল খায় মানে। আমিততো মৰমি না হা ব সেয়া আপোনাক কৈছোৱে
ছোৱালী এ
অহ ' আমাৰ দাদাৰ ছোৱালী। অহ '' তাইক-তাইক কি চাউল দিও।
অহ 'তাই এটা ভাত খাই জানো তোমালোকৰ ভতিজা?
খায়-খায়।
ভাত খোৱা বোৱা হৈছে ন?
অহ ', তাই সৰুয়ে মিহি চলটা পায়।
তাইক চাগে এক্সট্ৰাকে বনাই দিয়ে ন?
অহ ' এক্স তাকে দিব লাগে আমাৰ দেউতাই লৈ আহে আৰু কিনি চাউল কিনি একদম মিহি এটা পাই মানে
শুই আছো।
সেইকেইটাই দালি কেইটামান দি পেলাই তিয়াই থৈ দিয়ে।
মানে জহাটো চাগে জহা চাউলটো ক'ত মিহি নহয়।
জহাটোও ভাল বাৰু। অহ ' তৰপিছত। একদম তিয়াই থৈ দিও চাউলকেইটা তিয়াই-তিয়াই থৈ পেলাই মানে কি কৰে তাত দালি কেইটামান তিয়াই থয় চাউলৰ দালি মিক্স।
উম।
তাৰ পিছত খিচি টাইপত বনাইছে তাই কিন্তু আজিলৈকে খিচিয়ে খাই আছে। বা কেতিয়াবা ভাত - কেতিয়াবা ভাত খায়। ভাতটো মানে? মানে অকন সৰহকে পানী দি পেলাই সুধা চাউলটো দি দিলে মানে, ধৰক দালি খিনি নাইকিয়া হৈ যোৱাৰ লগে লগে ভাত চাউলটো কমি গ'ল নহ।
হৈ গ'ল।
কাৰ্ড দিবলে বেয়া।
উম।
হলেও মানে, ভাত কেইটা ধুনীয়াকে হয় আৰু তাইৰ কাৰণে। খাই যেনিবা?
ভালে কৰিছে ভাত খুৱাই, ভাতটো কৰিছে।
অহ। ডিম, চিম মাছ -চাছ তেনেক। হে দিয়া হয় তাইক।
উম। তোমালোকৰ ঘৰত কোন, সৰু বাচ্ছা এটা থাকিলে ঘৰ খন। কচু থাকে ন ভালে লাগে চাগে।
অ' ভালেই লাগে, কিন্তু ৰাতি ৰাতি নোশুৱে আৰু ভাল লাগে।
উম মাকৰ কষ্ট হৈছে আৰু অলপ।
চ নে বাপা অ' একদম নুশুনে নহয়।
এই চবকে পাই থাকে যে, পেহীয়ে। খুৰা, গোটেইসোপাকে পাই থাকে আইতাক। ককাকে ফূৰ্তি-ফাৰ্তা কৰি তেনেকে মানে কতাই আৰু, সময়বোৰ। অ। খেলি, ঢেলি থাকিবলৈ।
আপুনি এবাকাদটো খাই পাইছেনে?
এবকাদু মই নাই খোৱো।
অ এনে জানে খাবলৈ মন যায়, কিন্তু দামতটো শুনি আকৌ ঘৰত।
কিমা এ ড্ৰেগান ফুদটো মই। খাইছো, কিন্তু মই ইমান ভাল নাপাওঁ খাই ড্ৰেগন ফুদছ্।
অ।
ভাল বাৰু। লগাইছো আমি।
লগাইছে নে?
উম। হোৱাগে নাই।
বা।
এ এও আনি পেলাই ৰুইছে।
গুটি পাই কিনো, অনলাইনত।
গুটি নহয় হেৰিহে আনিছে, এইটো কি কয় ডাল আনিছে, ডাল।
উ
আহ
আৰু কি কিউ ই বুলি এটা আছে যে কিউৱি সেইটো সেইটো
সেইটো নাই খোৱা মই এই লগৰে এজনৰ মানে সি ফল খাইছে বাৰু
অ
তাৰ পৰাই লৈ আহিছিলে
আপুনি কি জুখি নি নে কি কয় যে এই ৰঙালাওৰ নিচিনা এইেইটো সেইটো কেনেকুৱা বা দীঘল টো সটো ৰুবচোন কেতিয়াবা
কেনেকুৱা লাগে নো খাই
খুৰা কমত নাজানো খাই পোৱা নাই মোৰ দেখি ভাল লাগে হালধীয়া ৰঙোও থাকে যে অ আপুনি আপুনি খুৰাকৰাক কবচোন
ডাইলে যাতে দেখিছো এইটো ফল খুব মই সুধিয়ে দিছো মোৰ এইটো কি ফল অ ৰঙালাও নিচিনা লাগে দেখিবে তাৰপৰা খাইছে খাইছে এদিন আমি আহক চবত কছে মে সেইদিনা যে এনেকে কৈছিলা এটা আনি পেল চাইছিলো এনেকে কলে
কেনেকুৱা খাবলৈ
লাগে আৰু ইমান ভাল নহয় ইমান বেয়াও নহয় তেনেকুৱা
মানে টেষ্ট টো ৰঙালাও নিচিনা নেকি
এ সি কব পৰা নাই তেজটো কেনেকুৱা
আপুনি এবাৰ আহোঁতে ঘৰলৈ লৈ আহিবুতিিব
এটা কাম কৰিবা অ অ অ ঠিক আছে ঠিক আছে ক'ব লিব বাৰু সি অহাৰ কথা আছে
আপুনি হালধীয়াটো আনিব দিব গ্ৰীণ আনিব দিব সেজীয় মানে মই মানে এই মানুহে আমেৰিকাত বিশেষকে এইটো খেতি কৰে
কয় নেকি মই নাজানো ৰবা সেইটোও বেলেগৈ হৈছে
একেই জোৰ কিনম বুলিয়ে কয় আপুনি এটা কাম কৰিব আপুনি দুইটা আনিবলৈ দিবচোন আনিবলৈ দিিয় আ আপুনি বনাবচোন আাকি আপুনি বনাই পেলাই চাব আপুনি বনাই খালেই মই গম বাম
অ'।
মানে আপুনি গম পাব আৰু কেনেকুৱা লাগে খাই, মই মানে আমেৰিকাত তেনেকে খুব খেতি কৰে এইটো বস্তু, আৰু
বহুত কৰে, বহুত কৰে, এবাৰ হেৰিয়ে দি আছ ছিলে, আমাৰ প্ৰ-মুখ্যমন্ত্ৰীৰ ককায়েকে কৰিছিলে ন ঘৰত।
অঁ।
এ, তে-তেওঁ দেখুৱাই আছিলে, সেইটো যে, এনেকুৱা ৰঙালাও টাইপৰে।
অঁ'।
নিজে নিজৰ ঘৰত লগাইছিলে।
বাৰু ঠিক আছে, হ'ব দিয়ক, ন? আপুনি আনিলে ক'ব খালি, খাই পেলাই টেষ্টটো ন?